হেল্ল'! এ এনেই আছো। তই কি কৰি আছ‌?
এ মই মানে গৰু মাথাৰি ভিতৰত ৰাতিপুৱা এটা দি থৈ গলোহি। তাকে এতিয়া গৰমো পৰিছে যে তাকে গৰুকেইটা বোলো লৰাই থৈ যাওঁ। পানী অকনমান অকনমান খুৱাই পেলাই।
আ, অ'।
অ', তই কি কৰি আছ?
মই আছো এনেই ৰুমতে। তহঁতৰ ফালে কি বহুত ৰ'দ দিছে নেই?
এ ৰ'দ মানে বহুতে ৰ'দ আৰু মাথাৰি ভিতৰত আগৰ গতে গছ বিলাকো নাইকিয়া হ'ল, বহিবলৈ মেলিবলৈ তাক এতিয়া ৰ'দতে তেনেকে আহি আছোঁ, ছাতি এটাও লৈ নাহিলোঁ। চাহ লবলে মানে এতিয়া ৰ'দতে তেনেকে, গৰুকেইটা লৈ
গছবিলাক কি হ'ল? আগতে ধেৰ গছ আছিলে নহয়।
এ আছিলে মানুহ বিলাকে মানে খৰিৰ কাৰণে গোটেই গছ-চচ বিলাক কাটি পেলাই লৈ গ'ল, তই আগতে দেখিছই নহয় বগৰী গছ বোৰ। এ, মথাৰি এইটো চাইডে, চাইডে গোটেই খোপাতে। এতিয়া সেইবিলাক নাইকিয়া হৈ গ'ল, আগতে আকৌ ধেৰ গছ আছিলে ন। গোটেই খোপা কাটি পিনী লৈ গুচি গ'ল।
অ', আমি থাকোতেটো এইবোৰ গছেই গছ আছিলে, মানে মাথাৰিলৈ গ'লেই ধৰি লও ইমা ডাঙৰ, ডাঙৰ গছ বিলাক থাকে, বগৰ-চগৰি বিলাক আছিলে। সিলিখা-চিলিখা বিলাক আছিলে, এতিয়া সেইবোৰ আৰু
মাথাৰীটোত মানে বহিবলৈ তো জেগা অকণ নাইকিয়া হ'ল গছৰ পৰা, টোৰ অকল এতিয়া
এতিয়া সেইবোৰ একোৱেই গছ গছনি নাই নেকি আৰু? অ', হেল্ল'। হেল্ল'। হেল্ল' অ', শুনি আছোঁ। হেল্ল'।
শুনিছোঁ।
অ', শুনি আছোঁ তই না শুনা নেকি?
অ', ত নেটৱৰ্ক নোপোৱা জেগাত আছিলি চাগে সেইটোকৰণে শুনা নাছিলোঁ।
অ', অ', ম
অ', ত অ', তই আগতে দেখিছিলে নে মাথাই চাইদে থকা গছ বিলাক মানে।
এই সেইবোৰ কোনে কাটি আনিলে আমাৰ গাঁৱৰ মানুহবিলাকে কাটি আনিলে নেকি?
এ, গাঁৱৰ মানুহ বিলাকহে আছে কিছুমান মানেহ তুমি এতিয়া উম, খৰি মানে নিজৰ ঘৰৰ খৰিৰ কাৰণে বেলেগৰ পৰা। তিবি চাই অকল মাটি টানি লৈ পেলাই গুচি গ'ল পুখুৰীলৈ।
নহয় খৰি চৰি নাই বাৰু কাটিব লাগে, কম কমকে কাটিবোলে এনেই। গোটেইগাল কাটি দিলে বেয়া হয় ন, এতিয়া মাঠাইটোত মানে মোক আৰু সিদিনাখনো কোনোবাতোই কৈছিলে বোলে মা ঠাইলৈ গৈছোঁ গছ-গছনি একোৱ নাই মানে ৰবলৈওঁ বস্তুোৱেই নাই অকণমান।
অ', নাই এয়া-এতিয়া যদি গৰুকিটাই লালোঁ বা মাথাইত বোলে কোনোবাই মাটি অকণো ৰুলে। এই ৰ'দত। গৈ পেলাই যদি চাহ অকন নোপোৱাকে যদি গছ এজোপাওঁ নথকা হয়, ভাবিছাচোন তই কিমান গৰমত মানুহ, মানুহ বিলাক। কেনেকুৱা হৈ যায় বাৰু।
তাকে আমি থাকোতেতোঁ ধৰি ল গছ-গছনি বহুত আছিলে হয় নাই, আমি যাইছিলোঁ তেতিয়া আ বহুত দিন হ'ল মাথাাইৰ ফালে যোৱা নাইকাও। মানে কৈ থকাই শুনিছোঁ গছ-গছনিও নাই, আজিকালি লৰাবলৈ মেলিবলৈ গ'লে গৰুবিলাক মানে বহুত ৰ'দতে থাকিব লাগে।
উম, এই ৰ'দতে থাকিব লাগে তোমাৰ মথাউৰি কাষত একে গছ-গছনি একোৱেই নাই। মুঠত অকল হাবি বিলাক আছে নীলাজীৱন, পাত তিতা, ঢেঁকীয়া অকল সেইবিলাকে। পাই আৰু বাকী খবৰ পাতি ভালেই নে তোৰ?
দে ভাল, ভাল হেৰি তই গুৱাহাটীলৈ আহিবি বুলি শুনিছিলোঁ কেতিয়া আহিবি?
অ', গুৱাহাটীলৈ মই যাম মানে হেৰি পৰহিলৈ মানহে যাম নেকি।
পৰহিলে ন?
অ', মানে সেই মোৰ ব্ৰইলাৰ পোৱালি ভৰাই থোৱা আছেতো, সেই কাইলৈ উঠিব বাৰু ফোন মাৰিছিলে আজি অলপ। উঠিলে কাইলৈ সেইখিনি উঠিলে ম কামত এই দাদা এটা মাতি পেলাই লগাই থৈ যাম মানে, গোবৰ চোবৰ খিনি পেলাবলৈ তাৰপৰা আম পৰহিলৈ তেতিয়া গুচি যাম তেতিয়া গুৱাহাটীলে।
তই এটা কাম কৰিবি গুৱাহাটীলৈ আহিলে মোক ফোন কৰিবি, মোৰ ৰুমতে থাকি মেলি যাব পাৰি দুই এদিন যদি আৰু
অ', অ', অ', অ'মই ফোন মাৰিমগৈ বাৰু। অ', অ', তই গুৱাহাটী কোন কন জেগাত আছ বাৰু?
এ, মই একদম তোৰ জালুকবাৰীতে।
অ', ঠিকে আছে ঠিকে আছ তেতিয়া ম
হেই আও অ', মই তোৰ ক'ৰ্চ এটা পাইছিলোঁ অনলাইনত।
অ', কচোন।
ক'ৰ্চটো মানে তোৰ হেৰি ডেভেলপমেণ্ট চাইকলজিৰ ওপৰত। অলপমান চাইকলজি হেৰি আছে। ত' তাত মানে তোৰ তিনটা ষ্টেজ আছে দেই, এ প্ৰথম ষ্টেজটো হ'ল এই সৰু সৰু বাচ্ছাবিলাক যে জন্ম হয়।
উম, উম।
তাহাত জন্ম হোৱাৰ আগৰ পৰ্যায়তো, জন্ম সময়ৰ পৰ্যায় আৰু জ জন্মৰ পাছত পৰ্যায়
অঁ অঁ
তিনিটা পদ তই মানে সেইখিনি চাইণ্টিফিকলি হেৰি কৰে ষ্টাডি কৰে সেই ক'ৰ্চটো যদি তই অনলাইনত তা লৈ ল মানে ফ্ৰী অফ কষ্ট হা ত পইচা পাতি দিব নালাগে
কি অ অ
সেই কোৰ্চটো পাৰিলে, কৰি দিবি। মই লিংকটো দি দিম, মানে, সেইটোৱে ধৰি লও। এই মানুহবিলাকে, মানে, কেঁচুৱা এটা জন্ম দিয়াৰ আগত, কি কি পদ ক্ষেপ ল'ব লাগে, সাৱধানত। কি কি ল'ব লাগে, মানে, কি কি খাব লাগে, পুষ্টি
হ'লো, হ'ব তেতিয়া, মানে, আমি অ', মানে, এইটো, মানে, আমি গৈ পিনি, গাঁৱে-গাঁৱে গৈ পিনি, মানে, এইবিলাক আমি চাবগৈ লাগিব, ন, যদি কোৰ্চটো লওঁ। মানে, এইটো, এক্সটাবলৰ কাৰণে, গভৰ্ণমেণ্টক ভাল পোৱা, মানে, পইচাটো, মাহেকত, মানে, এনেকে, দৰমহা টাইপত দিব, ন?
উম, উম। সেইটো, মানে, তোৰ ধৰি লওঁ, হেৰি হ'ব। এ, কোৰ্চটোতো, চৰকাৰৰ আণ্ডাৰতে আছে, কিন্তু পইচাটো, তেনেকে নহয়। অকণমান, ধৰি লওক, কোৰ্চটো কৰাৰ পাছত, অলপ ফিল্ডত, যেতিয়া যাবি ধৰি ল, একেবাৰে, গাঁৱলীয়া ভিতৰৰ জেগাত, যেতিয়া সোমাই যাবি, যেতিয়া, সিহঁতৰ মানুহবিলাকক ক'বি কে, যে এই, কেঁচুৱা এটা জন্ম দিয়াৰ আগত, যিখিনি সাৱধানতা ল'ব লাগে, জন্মৰ সময়ত, কি কি সাৱধানতা ল'ব লাগে, বা, জন্মৰ এক বছৰৰ পাছত, কি কি সাৱধানতা ল'ব লাগে। সেইখিনি, মানে, ষ্টেজ বাইজ ষ্টেজ অ', সেইখিনি, ষ্টেজ বাইজ ষ্টেজ, মানে, মানে, ধৰি ল, শিকাবটোক।
অ', চাব চেণ্টাৰত, মানে, এইবিলাক, যি যি কাম মানুহবিলাক যে আহে, যে, তেনেকে, মানে, তাত গৈ পেলাই, মানে অকণমান, হেৰি কৰিবগৈ লাগিব, ন, গৈ পেলাই। সিহঁতক, মানে, মানুহখিনি, শিকাবগৈ লাগিব। যোনবিলাক, যোনবিলাক, মানে দৰুৱা গাঁও আছে, সেইবিলাকতো, ইমান মানুহবিলাকে, সেইবিলাক কথা নাজানে, ন।
সেইটোৱে কথা। অঁ, আৰু তই, মানে, চাব চেণ্টাৰ টাইপত, তেনেকে এটা খুলি লৈও, এই, সেইটো, মানে, এইটো ধৰি লওক, কি হয়, এই সমাজৰ কাৰণে, এটা ভাল চিন্তাহে হয়। মানে, ভাল এটা মেছেজ যায়। সেই মেছেজটো গ'লে, মানে, মানুহবিলাকো সজাগ হ'ব। প্লাছ, তোৰো, মানে, বেনিফিট আছে, আৰু
উম, উম, উম।
সেইখিনিয়ে, মানে, সেই কোৰ্চটো, মই পাইছিলোঁ, আমাৰ লগতো। আৰু, কেইটামানক মই কৈ থৈছোঁ। এই, বোলো, তোলৈ ফোন কৰিলোঁ, সেইকাৰণে। বোলো, তয়ো কৰ, যদি কৰি ল'বি। মানে, ফ্ৰী অৱ কষ্ট। যেতিয়া, পইচা-পাতি দিব নালাগে
অ, অ, ঠিকে আছে, ঠিকে আছে। আৰু এটা, মই শুনিছিলোঁ, মানে, তোৰ এই বি এড টো কমপ্লিট মানে হেৰি, বড়োলেণ্ডত হেৰি এখন আছে। তাত মানে, সাত হাজাৰ মানত, বি এড টো কমপ্লিট হৈ পেলাই, মানে, মই ঘূৰি আহিব পাৰিম।
অ', সেইটোতো ভাৱে কথা। তেতিয়া হ'লে তই হেৰি কৰ আকৌ, জলদি, এপ্লাইটো কৰি দে। এপ্লাই ডেট, কিমান, কেতিয়া দিছে?
তোৰ, এপ্লাই ওলাই আছে, মানে, তোৰ আৰু তোৰ, ত্ৰিশ তাৰিখলৈকে আছে, আৰু
অ', এই ত্ৰিশ তাৰিখ, ন?
অঁ, অঁ, এই ত্ৰিশ তাৰিখ।
ভাল, ভাল, ভাল। সেইবোৰ অপৰচুনিটি এৰি নিদিবি। তই পাইছ যদি, ফটকে, মানে সাত হাজাৰ টকাটো তো, আজিকালি বহুত সৰু এটা এমাউণ্ট হয় নাই? আৰু বি এ, বি এডৰ লিখা কোৰ্চটো যদি মানে, মোটামুটি কথাটো কৈছোঁ, দহ হাজাৰ টকা হ'লেওনো, কি লছ আছে?
উম, উম। মই তাকে, মই এতিয়া কৰিম বুলি ভাবিছোঁ, মানে কৰি পিনি ধুনীয়াকৈ আজৰি হ। তেতিয়া, কিবা এটা, পিছত কিবা এটা পিছলৈ টেট-ছেট দিবলৈ হ'লেও, ধুনীয়াকৈ মই পাম আৰু ধুনীয়াকৈ
তই পাৰ যদি, সেইটো ফটকে এপ্লাই কৰিয়ে দে। মানে সেইটো এটা ভাল কথা ন, যদি বি এড টো হৈ যায়। অঁ গে-গে গ্ৰেজুৱেশ্যন এতিয়াটো কৰি হৈ গ'ল। তই, বি এড টো কৰি দিয়াই ভাল হ'ব।
কমপ্লিট মোৰ হেৰি, যোৱা বছৰে হ'ল বাৰু গ্ৰেজুৱেশ্যন কমপ্লিট। মই এতিয়া, বি এড টোহে কৰিবলে মানে, চাই
সেইটোৱে সেইটোৱে তই বি এডত এপ্লাই কৰি দে জল্দি।
অ' বাকী ঘৰত ভালনে তহঁতৰ।
বাকী ভালে ভালে মাহঁতে ফোন ফান কৰিছিলে বাৰু অলপ আগত। গুৱাহাটীত জানাই নহয়
অ' অ' এ, গৰম মানেতো বহুত বেছি গৰম অ' ইয়াত মানেতো, আগতে ত জানোৱেই নহয় টাউনীয়া জেগাত আৰু গৰমতটো কেনেকুৱা গাঁৱলীয়া জেগা গাঁৱলীয়া জেগাতো আগতে বহুতেই মানে ঠাণ্ডা আছিলে। এতিয়া সেই ঠাণ্ডাতো নাইকিয়া হৈ গ'ল, গোটেই গৰম মানে গাঁৱলীয়া
উ্ তাৰ মানে এতিয়া ইয়াত বহুতেই গৰম মানে, আমাৰ ৰুমৰ চাইডতো আগতে গ গছ থাকিলেও মানে, এতিয়া যিটো হাৱাই গৰম হাৱা এটা আহে নহয়। তোৰ মানে গাত লগ লগাৰ লগে-লগে কি যে কৰে, একদম পাত্তা নাপায় আৰু গা আমাৰ গাঁওবিলাকত টো ভালেই হয় নাই, হাৱা এটা মাৰিও থাকে অকণমান অকণমান কিন্তু ইয়াততো হাৱা বুলিবলৈ নাই।
আজিকালি টোও নাইকিয়া হৈ গ'ল, মানুহৰ মানে গছ গছ আগতে দেখিছোঁ নহয়। গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ মানে, চাৰি কাষে গছ গছনি এ আছিলে, আজিকালি কিন্তু চব পইচা টো চিন্তাহে কৰে, আৰু গছ গছনি চব কাটি পিনি এদায় কৰি দিছে। এতিয়া দ্বীপৰ বিলতে দেখিছ নহয়, গোটেই গছ গ অ' এতিয়া দ্বীপৰ বিলাকতে দেখিছ নহ, গোটেই গছ বিলাক কাটি কেনেকুৱা কৰি দিছে। তোৰ বেয়াও লাগিছে, চৰাই চিৰিকটি বিলাক যেনেকে তোৰ মানে গছ কেইজোপাক কটাৰ ওপৰত যেনেকে মানে, উৰি ফুৰিছে ন, দৃশ্যটো দেখিবলে বহুত বেয়াও লাগিছে।
বেয়া লাগে বেয়া লাগে হয়। ময়ো সেই টিভিত চাইছিলো, এয়া কৰিবি কি আৰু চৰকাৰে আদেশ দিছে এতিয়া চৰকাৰ মতে চলিব লাগিব, আমিতো এতিয়া কৰিব পৰা একো নাই। মানে আমি কৰিব পাৰোঁ, এটা এই গোটেই গাল যদি এক গোট হৈ ধৰি ল, এন জি অ' বা অ' এন জি মানে, সেই এন জি অ' টাইপত কিবা-কিবি অলপমান খুলি এই ল'ৰা-ছোৱালী বিলাকে যদি অলপ প্ৰটেষ্ট কৰে, তেতিয়া অলপ কিবা এটা কৰিব পৰা হ'ব।
অ' অ' সেইটো বেয়া নহয় বাৰু এনেকে গৈ ধুনীয়াকে হেৰি কৰিব পেলাই, প্ৰচেচিং প্ৰচেছনৰ টাইপত মানে গোটেইখিনি ওলাই গৈ পেলাই যদি, তেনেকে শোভাযাত্ৰা টাইপত যদি কৰোগে
উম তেতিয়াও বেয়া নহয় আকৌ সেইটো
বেয়া নাই সেইটো মানে সেইটো কৰিলে ধৰি লও চৰকাৰো
সময়ৰ ল'োৱবিলাক ওলাব লাগিব
সেইটোৱে অ চৰকাৰে তেতিয়া কিবা এটা ভাবিবলৈ বাধ্য হ পব মানে ধৰি লও আমি যদি প্ৰ অ যে বোলে চবেই প্ৰটেষ্ট কৰিছে গছ গছনিবিলাক কটাত অঁ আজিকালি গৰমটো বাঢ়ি গৈছে তোৰ এইবিলাক এফেক্টবিলাকো বহুত বাঢ়ি গৈছে নহয় তোৰ ডাইৰেক্ট সেৰি অপ পৰা হাঁ
উম এ বৌ এই গছ গছনি কটাৰ কাৰণেতো গো গোুলকীয় উত্তাপটো বহুত
একদম একদম আৰু এতিয়া এই ইউৰোপৰ ফালেতো শুনিছনেে নিউজকেইটা দেখিছেনেেিহঁৰ হেডলাই মানে গাড়ী বাম্পাৰ গলি গৈছে তাৰ পৰা এই ষ্ট্ৰিটত থকা মানে লাইট বিলাক হেৰি যে চিগনেল লাইট বিলাক পুৰা গলি মানে এই আমি পলিথিন বিিলাক জ্বলালে যেনেকে টোপ টোপক তললে হেৰি পাই যায় কোলা কোলা সেইটো পুৰা তেনেকে পৰি গৈছে মানে ষ্ট াইত বেকা হৈ পৰি গৈছে আল কেইটাবিলাক গলি মানে মানুহক ভৰিয়ে চৰিয়ে লাগি
অ তাকে এতিয়া গছ গছনি পতাৰ ফলত দেখিছনেে তোৰ এতিয়া অৰুণাচলত যেনেকে পাহাৰটো খহাইায় পাহাৰটো এই অল খহোৱা পিছতে গোটেইখিনি পাহাৰ খৰি গৈছে ন সেইটোতো চব মানুহৰ জ্বৰতেই হৈছে আৰু যদি সেই পাহাৰতটো যদি অকনমানো ন কাটিলে হেতেন তেতিয়াটো গোটেই পাহাৰতোৱে নখহে আৰু গোটেই পানী দুনী আহি পাহাৰ দেখিছ নে কিমান ডাঙৰ ডাঙৰ চকুৰ আগতে খহি খহি গুচি আহিছে
এ এইবোৰ চব মানুহৰ কাৰণে হৈছে মানুহে চব মানে এফালৰ পৰা ধ্বংস কৰি গৈছে যে অ সেইটোৱে মানুহে ভুগিবও লাগিব। নিজে যেতিয়া কৰিছেই এনেকুৱা সেহেতে নিজে ভুগিবও লাগিব
এতিয়া ভুগিবতো লাগিবই আৰু যিমান খিনি মানে তোৰ আগৰ গতে নথকা হ'ল যে মানুহবিলাক, এতিয়া কিবা এটা কামৰ জহত চব মানে কাট কাটি কুটি সাস্তাং কৰি দিছে তেনেকুৱা হৈছে
একদম সেইটোতো হয় বও। ন মানুহে চাই চিতি কাই দিব লাগিব হয় নাই এতিয়া আমাৰ গাঁও বিলাক ধৰি লওক গছ গছনি ইমান অভাৱ নাই হ'লেও কম পৰিমাণে কাটিব লাগে। যদি এইটো পৰিমাণে কাটি গৈ থাকে এটা সময়ত মানে গাঁওবিলাকত কি হ'বগে গছ গছনি নাইকিয়া হৈ এই একদম গৰমত মানুহ থাকিব নোৱাৰা হবগে
সেইটোৱে এতিয়াটো মথাউৰিটোত গছ গছনি বিলাক যে কাটি যে পেলাইছে যে এতিয়া কেনেবাকে পাহাৰৰ ফালত যদি সৰহকে যদি বৰষুণটো দি দিয়ে তেতিয়াটো তোৰ পানীটো আহি পেলে গোটে মথাউৰিটো ভাঙি তেতিয়া নষ্ট কাৰ হব সেই মানুখিনিয়ে হে হব সেইটো যে মানুহবিলাকে ভাবি গুণী নেচায়
এ যেতিয়া কিবা এটা তোৰ ধৰি ল ধ্বংস হ'ব তেতিয়াহে গম পাব যে অ আমি কি কৰিলো বুলি তেতিয়াহে মানে মানুহ মাথাত ধৰিব উম উম মানে নকলেতো আৰু মানে একোৱে মানে শু নিদিয়ে মানুহ বেলেগ হেই দে ইমান গোট উদাহীনতাটো ভাল নহয় ন এতিয়া আজি আজিৰ দিনত যিটো গৰম পৰিছে আজি ভাল গৰমৰ ছিজনটো আহিছেহে কাইলাও ধৰি ল দহ পোন্ধৰ দিনৰ পিছত যিটো গৰম পৰিব মানুহে চাবিচোন কেনেকে নিজক মানে কিয় কোনটো জেগাত মানে থব কি কৰিব একো পাত পট্টাই নাপাব মানুহে অ সেইটো হয় বাৰু আগতে আমি সেইটো দিনটো ধুনীয়াকে ৰাতি হ'লেতো আমি কম্বল লৈ শুব লগা হয় মানে আজিকালি তোৰ যিটো গৰম পৰিছে ন আজিকালিত তোৰ কম্বলৰ বা বেদকভাৰ মই মানে ফেনৰ হা
পেলেহে শুব
এই ফেনৰ আওঁ কিমান সেইবোৰ আৰ্টিফিচিয়েল বস্তুও কিমান কাম কৰিব পুৱা পৰাই যদি মেইন ছিষ্টেমতে যদি গৰম হৈ থাকে
উম উম
মানে সঁচাকে দেই, বাকি এই সকলোৰে ভালে নে বাকি কিনো কবি, গৰমতে সোমাই আছো আৰু ৰুমতে মই হেৰি তই, পৰহিলৈ আহিম বুলি কৈছিলি ন
উম, উম,
এটা কাম কৰিবি, পৰহিলৈ আহি পেলাই মোক অ', এটা ফোন কৰিবি, ফোন কৰি দুই এদিন আমি ঘূৰি মেলি মই, তোৰ লগতে ঘৰলৈ যাম চাগে এপাক অ', অ', কি কৰিবি খালি তই হেই কাম এটা কৰিবি, তহঁতৰ তাত যদি মাটিমাহটো পায় ন মাটি